হেল্ল'? আমাৰ ইয়াত বহুত নেটৱৰ্কৰ প্ৰব্লেম।
উম। নেটৱৰ্কৰ প্ৰব্লেমে, এই সন্ধিয়া টাইমত প্ৰব্লেম কৰেই।
ক'লে আৰু মানে মই নেটৱৰ্ক ভালে থাকিব এইেটো কাৰণে ৰাস্তাত ওলাই আছিলো নেটৱৰ্ক গায়েৱে হৈ গ'ল।
নেহ একো নহয়।
তাকে কি কৰিবা এতিয়া?
উম' এতিয়া এনেই, কি কৰিম আ আদ্দা মাৰিব যাম বাটত।
অকলে।
উম' মানুহ আহেই।
বাকী অৰ্জুন কিমান ধৰো বাৰু অৰ্জুনৰ তোমাৰ তাৰতে?
অৰ্জুনৰ ঘৰ মোৰ ফালে। উম' এক কিলোমিটাৰমানেই হ'ব দূৰত। এক দেৰ এক কিলোমিটাৰ বেছি হ'ব। ডেৰ দুই কিলোমিটাৰমান হ'ব।
সিঁ ঘৰতে থাকে নেকি সন্ধিয়া সময়ত?
উম' ঘৰতে থাকে বা তাই, এই মই নাথাকোঁ ঘৰত।
অহ'। উম' উম'।
হুওম?
ভালে হব, কিবা খাই আছা নেকি?
অঁহ'।
অঁ'।
কিবা চাউন হৈ আছেনে?
এ খোৱা খোৱা যেন লাগি আছে কিবা?
খায়ো আছো কথা পাতিও আছোঁ।
নদী কিমান দূৰ তোমালোকৰ তাৰ পৰা?
আমাৰ এপিনে নদী নায়েই, একদম নদী চাবলৈ হ- লে পাঁচ কিলো ছয় কিলোমিটাৰমান দূৰত যাব লাগিব।
ব্ৰিজৰ পিনে যাব লাগিব।
আমাৰ ওচৰ আমাৰ গাঁখিনিত মানে নদী ঠদী নাই। গাঁও মানে ডাইৰেক্ট গাঁৱও ক'ব নোৱাৰি- টাউনো ক'ব নোৱাৰি তেনেকুৱা মানে। উম' কোৱা?
লে দেখোন পিছে।
উওম?
বাকী বোলো ক'বাত কাম কৰিব গৈছিলা যে-
অঁহ'
কি হ'ল তাতে মানে?
গুৱাহাটীত দিছিলো জোনে কৈছ- অ গুচি আহিলোঁ, ভাল নালাগিল। ভাল নহয় ৰেচপেক্ট নাই, উম'।
কি কাম আছিল?
গুৱাহাটী এই এয়াৰপৰ্টত কনষ্ট্ৰাকশ্যনৰ। কাম চলি আছে যে।
অঁ অঁ।
তাতে গেইটোত থাকিবা লাগে।
অও'।
ভালে হৈছিল কামটা, উম' অ মোক ষোল্ল হাজাৰ দিছিল।
ভালেই চোন।
উম খোৱা লোৱা তাহাত
খোৱা লোৱা তাৰ আৰু ঘৰটো, থকাও সিহঁতে দিয়ে।
ৰোমত আহা, উম।
অ', ভালেই দেখোন। মোক চোন ক'ব পাৰিলা হয় মই গ'লোঁ হয়।
উম। মই মানে তাম মোক মানে আই ব দিয়া মই এৰি থৈছোঁ দুই তাৰিখে আহিছোঁ ঘৰত।
ইয়াৰ দুই তাৰিখ জুন মাহৰ?
উম।
অ', এতিয়া কণ্টেক্ট কৰি চাবাচোন।
এতিয়া বেলেগ মানুহ আনিল নে গলাঘাটৰ পৰা আহিছে।
অ', আচ্ছা ক'ৰ আছিল মানে এই কামটো গুৱাহাটীত ন? গুৱাহাটীত কোনফালে বা
গুৱাহাটী এয়াৰপৰ্টৰ আজি কিবা হ'ল এই
অ', আচ্ছা।
নিউ এয়াৰপৰ্টটা যে।
অ', অ',।
তাতে।
যোগাযোগ কৰি চাবাচোন একবাৰ।
যোগাযোগ মানে কি, মই মোক মানে আহিবাই দিয়া নাছিল মই জোৰ কৰিহে আহিছোঁ।
সেইকাৰণে পিছত এতিয়া মানে ফোন কৰিলে খং উঠব। এতিয়া ফোন কৰিলে আৰু ক' মোৰ কথা ক'ত শুনব না।
অ',।
আগতে খং উঠছে। অ' আৰু এতিয়া অলৰেডি মানুহ আন গোলাঘাটৰ পৰা তাক মই শিকাই জিকাই থৈ আহিছোঁ।
অ', অ
কামটো ভাল আছিল। আৰাম কাম, বাৰ ঘণ্টা আছিল যে সেইকাৰণে মোৰ ভাল নালাগিল ৰাতিপুৱা সাতটাৰ পৰা সন্ধিয়া সাত ৰোম থুম ধুনীয়া ৰোম আছিল। খোৱা লোৱা মানে নিৰামিষ আছিল তথাপি ভাল আছিল।
মোক কিবা যে ক'লা মই যাব পাৰলো হয়। কেনেকে মানে কামটো পাইছিলা মানে?
অ', কামটা পাইছিলোঁ আদানীত মই একবাৰ কাগজ জমা দিব গৈছিলোঁ।
এ আদানী অফিচটো যে আছে তাতে ত মই এই ভিতৰত পাম বোধ হয় বাহিৰত
উ উ
সেইকাৰণে নক'লোঁ। একমাহ কৰি সেনেই তথাপি মাতছিল পিছত ইণ্টাৰভিউ তিণ্টাৰভিউ দিলিলোঁ আৰু।
আদানী ক'ত আছে গুৱাহাটীত?
এয়াৰ এ গুৱাহাটী যে বৰদলৈ এয়াৰপৰ্টটা এয়াৰপৰ্টটো আদানী কোম্পানীৰ আণ্ডাৰতে না।
আচ্ছা তাতে দি আহিছিলা
উম।
দি দিছিলোঁ বায়ডাটা চায়ডাটা ৰিজুম দি আহিচো।
হ'ব দিয়া। মই গম পালে সঁচা গ'লোঁ হয় কিন্তু সঁ
মই আৰু দিয়াতে সোনকালে মোক চিলেক্ট কৰিছিল।
উম।
মই দিছিলোঁ কেতিয়া? মই দিছিলোঁ বোধেই এপ্ৰিলৰ ছাব্বিছ তাৰিখ মানত দিছিলোঁ, নহয় চৌব্বিছ তাৰিখ মানত দিছিলোঁ।
এনে আহিছিলা নেকি ফুৰিব কাৰণে
অঁ, ফৰিব কাৰণে নহয় মানে তাতে মই এডভাৰ্টাইজমেণ্ট এটা পাইছিলোঁ তাতে ডাইৰেক্ট অফিছত গৈছিলোঁ।
আচ্ছা।
নাই এনেই আন পিছত পাঁচ তাৰিখে মই জইন হৈছিলোঁ, পাঁচ তাৰিখে জইন হয় একমাহ কৰিছোঁ, তেইছ তাৰিখ দুই এক তাৰিখলৈকে কৰিছোঁ।
উম।
এক তাৰিখলৈকে কৰি পইচা পাইছো ৰ পইচা দি দিছে।
মোৰ ভালেই। কামটো ভালে আছিল, কিন্তু টাইমটো অলপ
কামটো ভাল কামটো বহি থাকা লাগে আৰু গাড়ী গিলি ভাল লাগে চাৰে দিন বহি থাকা, চ চেপ থাকে চাৰিটা। চাৰিটা চি আই চিফ থাকে চাৰিজনকে।
অ। বাকী খোৱাতটো ফ্ৰি নে
তাৰমানে ভিতৰত নালাগে নালাগে তাতে কেণ্টিন আছে।
আচ্ছা। ভাল পাইছিলোঁ কিন্তু কামটো।
উম কেণ্টিন আছে কেণ্টিনত খাব আহোঁ।
আৰু ক'ৰবাত নি দিয়া নাই নে ৰিজিম চিজুউম।
আৰু দিয়া নাই ক'তো।
এনেই অনলাইন এপ্লাই কৰা নেকি কিবা,
অনলাইন এপ্লাই নকৰোঁ মই এনে নিজে যাই ডাইৰেক্ট অফিচত দি আহিছিলোঁ। ড্ৰাইভ গাড়ী চলাব জানা যদি পাবি পাবা কাম তাতে গাড়ী ড্ৰাইভাৰৰ কাম বহুত আছে তাতে?
নাই গাড়ী চলাব নোৱাৰো, এনেই
অঁ, গাড়ী চল মানে এটা অফিচাৰ নিচিনা তাতে গাড়ী চলালে মানে কিবা কেম্পাৰেম্পাৰ ইভেন ভেন এইবিলাক ত তাতে মানে তাহাক ওঠৰ হাজাৰকৈ দিয়ে মানে।
অ। বাকী এনেই খোৱাৰ ভিতৰত তোমাৰ কি প্ৰিয় মানে?
হা
মানে কি খাই ভাল পোৱা এনে?
অ খোৱা মানে কি মই কিবা ভাত দালি,
উম,
আৰু যিকোনো এটা ভাজি নিৰামিষ খাই ভাল পাও।
অ' ভালে। ৰুটি নোখোৱা নেকি বেছিকৈ।
অ' মই ৰুটি নাই নাখাওঁ এই ৰৰুটি। কিন্তু খাওঁ মানে মাজে, মাজে। বেছিভাগ ভাতে খাও।
কেইজন আছে ঘৰত মানে এনে।
ঘৰত ঘৰত তিনিজন মা, দেউত, মই।
সৰু পৰিয়াল।
উম, আৰু
ঘৰৰ কামো কৰিব লগা হয়, হয় নে।
উম, সেইকাৰণেতো ঘৰতো কাম বন থাকেই।
উম, দিগদাৰ হয় অলপ চলপ।
উম, দিগদাৰ হয় বহুত দিগদাৰ।
উম,
কিবা কিবা কাগজ-চাগজ হেৰি কৰিব লগা হ'লে দিগদাৰ হৈ যায় মানে। অনলাইন থনলাইন কিব কিবি কৰিব লগা হ'লে কেতিয়াবা, কেতিয়াবা কিবাকিবি আহি থাকে। ঠিক নাই বৰ্তমান আজি বুলি ইটা, ইটা কাগজ বনাব লাগে কালি ব বুলি ইতিটা কাগজ বনাব লাগে।
উম, তোমাকে মানে ইফালে সফালে যাব লাগে আৰু। সানে আৰু বৰষুণ দিব নেকি তাতে?
কোৱা?
বৰষুণ দিব নেকি বোলো এতিয়া?
অ' বৰষুণ তৰা তৰা ওলাইছে দেখোন বৰষুণ। হ'ব ন আৰু দিব পাৰে ৰাতিপুৱা মানত দিলে ভালেই হ'ব দিয়া গৰম দিছে তামান।
বাহিৰত আছা নেকি ৰাস্তাই পিনে।
উম, গেটত আছো আমাৰ।
অ', অৰ্জুনে ফোন কৰা নাই নেকি? ন আৰুাই গ থ গ ন
অৰ্জুনে ৰাতিপুৱা, ৰাতিপুৱা কৰিছিল অৰ্জুনে। ৰাতিপুৱা কৈছিল। এই কিবা এনেকুৱা কল কৰিবৰ কাৰণে ফোন কৰিছিল। পিছত মই গ'লো মই অলপ তেতিয়া মানে বেংকত আছিলো যে।
উম, উম।
ত' বিজি আছো। বুলি ক'লো পিছত আৰু পিছত ফোন কৰিম বুলি ক'লো, আৰু মোৰো এনেকুৱা সময় নহ'ল আৰু। কৰাই নহ'ল।
মোক কৰি আছিল অলপ আগত।
উম, অ',
উহ এ মই মোৰ এ দুইটাকাৰ এটা এখনৰ ভেৰিফিকেশ্যন হয় নাই সেইকাৰণে কৰবাই ভাল ন। ভাল লাগা নাই হ'ব দিয়া।
অ' এইটো হৈ গৈছিল মানে চাৰি মিনিটটো পাৰে হৈছিল না ত গটৰ পানি কেনেকে এমাৰজেঞ্চি মাৰি দিবি।
নহয় তোমাৰ এ কিবাটো পে'মেণ্টটো ভেৰিফিকেশ্যন হৈছে।
পইচা নাই। হেল্ল'?
আমাৰ পিনে মোৰ আছে, অ বোলো তোমাৰ হেৰিটো পেমেণ্টটো ক্ৰায়া এপৰ পে'মেণ্টটো ভেৰিফি কেশ্বন হৈছে নে নাই হোৱা নাই?
হৈছে।
অ, মোৰ এতিয়াও হোৱাই নাই যে কিবা কাৰণ
হয়।
আৰু মই ইমান হেৰিও কৰা নাই, লাগাও নাই মই চাৰা দিন অনেই নকৰোঁ।
উম। মই এইকেইদিন মানে বহুত কামত ব্যস্ত আছিলো না সেইটো কাৰণেও মানে মই ইমা ওম মোবাইল চাব পৰা নাই।
সেই মোৰো তেনেকুৱা হৈছে মই কৰাই নাই। এই আৰু য'তে ত'তে অন্ন কৰিব নোৱাৰিনে, পেং-পেং-পাং-পাং যি টি কৈ থাকে।
উম, বতাহ দি আছে নেকি?
হা?
বতাহ দি আছে?
অঁ, বতাহ দি আছে। অলপ অলপ মাজে মাজে আহে, বাহিৰত থকা হলে ভালে লাগে ঘৰত থাকিলেহে গৰম।
উম-উম।